শুনা পাইচা নে?
অ' শুনিছোঁ শুনিছোঁ, শুনিছোঁ, শুনিছোঁ শুনিছোঁ।
বাকী ভালনে?
বাকী ভালেই ভালেই। আপোনাৰ?
মোৰ ভালে ভালেই। কি কৰি আছিলা?
এনেই অকমান ওলাই আহিছোঁ ৰাস্তাৰ ফালে।
হয়, হয়, হয়, তাকেহে তাকে। ময়ো তোমাৰ আছিলোঁ এই এনে অকণমান ওলাই আহিছিলোঁ। হয়। বতাহ মাৰি আছ, বতাহ মাৰি আছে নেকি এইফালে?
অ' বতাহ মাৰি আছে হয় হয়।
অ', অ', অ' বাকী ভাত পানী খালা নেকি?
ভাত পানী খালোঁ, খালোঁ। তুমি খালা নেকি?
মই তোমাৰ ভাত পানী নাই খোৱা, খামহে আৰু এতিয়া। অ', অ'। হয়। তাকে মই মানে তোমাৰ লগত এই বিষয় এটা আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ' কচ
মই মানে তোমাৰ লগত এই অ' হেৰিয়া ওপৰত এই প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত পাতিম বুলি ভাবিছিলোঁ।
হয়, হয়।
হেল্ল'। এতিয়া
অ' হয়, হয় কোৱা।
এতিয়া তুমি আ, প্ৰাকৃতিক, কথা তুমি আচলতে জানাই যে আমি প্ৰকৃতিৰ পৰা যিবিলাক সম্পদ আহৰণ কৰোঁ তাকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। হয়নে?
হয়, হয়, হয়, হয়।
এতিয়া সেই প্ৰাকৃতিক সম্পদসমূহ কিছুমান তোমাৰ আহ, এনেকুৱা হয় যে যো তোমাৰ বনজ সম্পদ হয় যেনে বনৰ পৰা যোনবিলাক আমি পাওঁ বনজ সম্পদ। হয় নে নহয়? খনিজ সম্পদ, এই সকলোবিলাক হৈছে প্ৰাকৃতিক সম্পদ। এতিয়া অকমান আমি প্ৰথমতে বনজ সম্পৰ্দৰ কথা আলোচনা কৰিম। এ, বনজ সম্পদ মানে হৈ গ'ল আমি যিবিলাক বন মানে হাবিৰ পৰা আমি যিবিলাক লাভ কৰোঁ সেইবিলাক হৈ গ'ল বনজ সম্পদ।
বনজ সম্পদ।
এতিয়া তুমি, এতিয়া আ, এ, বনজ সম্পদৰ ভিতৰত কি কি পাওঁ, তোমাৰ ধৰা গছ গছনি তাৰপিছতে অন্যান্য জীৱ জন্তু, অন্যান্য জীৱ জন এইবিলাক এইবিলাক আচলতে বনজ বনজ সম্পদৰ অন্তৰ্গত। আৰু দ্বিতীয় কথাতে আহি গ'ল আহ, উদ-উদ্ভিদ উদ্ভিদৰ পৰা আৰম্ভ যোনবিলাক মূল্যবান উদ্ভিদ আছে সেইবিলাক থকা গছ গছনি সেইবিলাকৰ কথা।
উম, হয়।
হয়। এতিয়া আ, এতিয়া বৰ্তমান সময়ত তুমি সেই যোনবিলাক বনজ সম্পদ দেখিছা নে মই অলৰেডি যোনখিনি কথা কৈছোঁ, গছ গছনি আৰু জীৱ জন্তু। সেই জীৱ জন্তুবিলাক আৰু গছ গছনিবিলাক কৰ অৱস্থা বা ভৱিষ্যত কেনে হ'বলৈ গৈ আছে, ভাল নে বেয়া, তুমি কি দেখিছা বা বৰ্তমানৰ কাৰু কাৰ্যবোৰ দেখি তুমি কি ভাবিছা এইটো কোৱাচোন অকমান।
বৰ্তমানৰ কাৰ্য দেখি পেলাই লাগিছে যে গছ গছনি এতিয়া বহুত পৰি কটা হৈছে, জীৱ জন্তু মাৰি মৰা হৈছে। এইটো মানে প্ৰকৃত প্ৰকৃতিৰ বহুত ধ্বংস কৰা হৈছে, এতি তি এতিয়ালৈকে মানে মানে আমাৰ প্ৰতি বছৰে বহুত মানে গছ-গছনি কাটি পেলাই প্ৰাকৃতিক বনাঞ্চল ধ্বংস কৰা হয়। সেইবাবে আমাৰ বহুত পৰিমাণৰ গছ-গছনি, এইটো বনাঞ্চল বহুত ধ্বংস হৈছে, হয়, হয়।
হয়, হয়। এতিয়া ই ভৱিষ্যতে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব? সেইটো কি ভাবা তুমি?
ভৱিষ্যতে আমাৰ অক্সিজেনৰ বহুত প্ৰভাৱ, হেৰি হ'ব। মানে আগলে গছ-গছনি হ'ব হ'ব, আৰু গছ-গছনি মানে এনেকুৱা হৈছে, বহুত প্ৰজাতিৰ গছ বিলুপ্ত হৈ গৈছে, এতিয়ালৈকে।
হয়, হয়। হয়, হয়।
এনেকুৱা মানে মানে পাঁচশ, ছয়শ বছৰীয়া গছ বোৰ কট কাটি দিয়া হৈছে ইয়াত। সেই তেনেকুৱা হৈছে আৰু মানে। হয়, হয়।
হয়। গতিকে, আ এতিয়া তুমি ক'ব বিচাৰিছা অক্সিজেনৰ অভাৱ হ'ব। আৰু খিনি কথাই কৈছা তুমি যে, আৰু গছ-গছনিৰ অভাৱ হ'ব। এতিয়া ই প্ৰদূষণৰ কথা কি ক'বা? প্ৰদূষণ প্ৰদূষৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব?
প্ৰদূষণ মানে এতিয়া আমাৰ গছ-গছনি কাটিলেটো প্ৰদূষণ এইটো বাঢ়িবই। কাৰণ কাৰ্বন-ডাই-অক্সাইড এইটো গছে আমাৰ ল' লৈ পেলাই অক্সিজেন দিয়ে। এইটো আমাৰ প্ৰদূষণৰ ওপৰত বহুত ডাঙৰ প্ৰভাৱ পেলাব মানে। এতিয়া প প্ৰদূষণ বহুত বাঢ়িছে, এই গছ-গছনি কটা আমাৰ গ্ল'বেল ৱাৰ্মিংটো বহুত হৈছে, গৰম এতিয়া গছ-গছনি নোহোৱাৰ বাবে।
অ, হয়টো তুমি যোনটো কথা ক'লা, গ্ল'বেল ওৱাৰ্মিং, গোলকীয় উষ্ণ গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা যোনখিনি কৈছে ন? এতিয়া সেই ক্ষেত্ৰত বৰ্তমান বত বৰ্তমান গোটেই পৃথিৱীখনে সেই সমস্যাটোত ভুগিছে। যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত গোটেই গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত, কি হৈছে মানে কথাটো সেই আ গোটেই গৰমটো মানে বাঢ়ি গৈছে এতিয়া। ক্ৰমান্বয়ে গৰম বাঢ়ি বাঢ়ি বাঢ়ি গৈ আছে প্ৰতি প্ৰতি বছৰ। এতিয়া আ প্ৰথম কথা গছ-গছনি বা বনজ সম্পদ আমি সেইটো ধ্বংস কৰাৰ ক্ষেত্ৰত এতিয়া দ্বিতীয়তে বনজ যোনবিলাক প্ৰাণী আছে। যেনে ধৰা, জীৱ-জন্তু বিলাক আছে, সেইবিলাক ধ্বংস কৰাৰ ফলত কেনেকুৱা ধৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে? মানে ধৰা এতিয়া মই কৈ দিছো, এতিয়া আমি যেতিয়া সেই জীৱ-জন্তু বিলাকৰ চিকাৰ কৰোঁ, বা মৃত মৃত্যু ঘটাও বা আমি যেতিয়া উন্নয়নৰ কাৰণে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰোঁ। তেতিয়া বন্যপ্ৰাণী আৰু আমাৰ মাজত সংঘাত হ'ব, কাৰোবাৰ মৃত্যুতো হ'বই। নিশ্চিত ৰূপে এতিয়া মৃত্যু হোৱাৰ লগে লগে বনজ প্ৰানী বিলাকৰ বিলুপ্ত হৈছে আজিকালি তুমি ঘৰ মুখ আগত আজিকালি ঘনচিৰিকা চৰাই দেখা পোৱা নোযোৱা নাযাই শহাপহু শহাপহুৰ সংখ্যা খুব কম আগৰ দিনত মা দেউতা শিয়ালৰ কথা কই তোমাৰ মনত আছে নাই জানো শিয়ালৰ কথা যিমানবোৰ কই আমি সেই শিয়াল আজিলৈকে শিয়াল আজিলৈকে আমি দেখি পোৱা নাই। শিয়ালৰ অস্তিত্বটো আমি উপলব্ধি কৰা নাই আচলতে এতিয়া সেই ক্ষেত্ৰত ইমানবোৰ বন্য প্ৰানী আজি আ যিমানবোৰ আজিকালি বিলুপ্ত হল। তুমি কি ভাবা এইবোৰ চব আমাৰ আমাৰ গাত দুষ আছে নে আমাৰ কৰ্মৰাজিয়ে সেইখিনিত আ অৱদান আগবঢ়াইছে নেকি সেই বন্যপ্ৰাণীৰ হেই কৰাৰ ক্ষেত্ৰত
হয় আমাৰ অৱদান আগবঢ়োৱাটো স্বাভাৱিক কাৰণ এইটো ঘন চিৰিকাৰ কথা ক'লা তুমি ঘন চিৰিকাৰ আমাৰ এতিয়া যে এইটো ফাইভ জি হেৰি হৈছে তাৰ পৰাও বহুত চৰাই মানে বিলু উ মৰিছে আৰু তেওঁলোকৰ উম ডিম ডিমটো মানে উমনি দিওঁত নে এইটো বেয়া হৈ যায় তেতিয়াই বেয়া হৈ যায় পোৱালি উলাবই নাপায় আৰু আমাৰ এইটো তুমি যে ক'লা বনজ সম্পদ যেনেকে বনজ প্ৰাণী গঁড় গঁড়টো আমাৰ এশিঙীয়া গঁড়টো আমাৰ আমাৰ পিছৰ প্ৰজন্মই দেখিব নোপোৱা নিচিনা হৈ যাব। এনেকুৱা মানে পৰিস্থিতি আহি পৰিছে আমাৰ এতিয়া
হয় হয় হয় হয় হয় হয় আচলতে কথাখিনি সেইখিনিয়ে এতিয়া এতিয়া আমাৰ মানসিকতাটো এনেকুৱা ক্ষেত্ৰত খুব আচলতে নিকৃষ্ট মানসিকতা কাৰণ কি হয় এতিয়াও আমি কি কৰিব কৰি আছোঁ আমি এতিয়ালৈকে চিকাৰ কৰিবলৈ আমি লৈয়ে আছো কাৰণ আ আমি বৰ্তমানেও কি হোৱা দেখ খা পোৱা গৈছে গঁড় চীকাৰ কৰা দেখা পোৱা গৈছে অ যাদৱ পায়েঙ তুমি এই ক্ষেত্ৰত অকমান যাদৱ পায়েঙ অৰণ্য মানৱ যাদৱ পায়েঙক চিনি পোৱা চাগে
হয় হয় পাওঁ পাওঁ প প পাওঁ পাওঁ
নয় যাদৱ যাদৱ পায়ঙৰ কথা তুমি কি ক'বা যে তেখেতে যিমানখিনি এতিয়া আ ইতিবাচক বা কাম কৰিছে বা যিমানখিনি অৱদান আগবঢ়াইছে মূলাই কাঠনি গঢ় দিছে গছ গছ নি ৰুইছে ব বন্যপ্ৰাণী তেখেতে হেৰি কৰিছে সংৰক্ষণ কৰিছে তুমি তেওঁলোক তেওঁৰ বিষয়ে কি ক'বা
তেওঁ বহুত উ ভাল কাম কৰি আছে ক্ষেত্ৰত মানে মূলাই কাঠনি গঢ় দি পেলাই তেওঁ এটা এনেকুৱা এটা জেগা যিটো জেগাত এজোপা গছ নাছিলে সেইটো জেগাত এতিয়া এখন মূলাই কাঠনি নামৰ জংগ মানে এখন বনাঞ্চল সেই গঢ় দিছে অৰণ্যত আৰু তাত বাঘ, হৰিণ, এনেকে হাঁহ এনেকুৱা জাতীয় ম'হ বনৰীয়া মহ তেনেকুৱা বহুত মানে প্ৰাণীৰ এতিয়া সংৰক্ষণ হৈ আছে সেয়া আৰু
হয় হয় হয় এতিয়া এতিয়া তেখেতে যে ইমান খিনি কৰিলে যে
উম হয়
তাৰ প্ৰতিদান স্বৰূপে আমি দিলো কি আজি তেখেতকে আমি আক্ৰমণ কৰিছে কিছুমান লোকে
হয় হয় তেওঁ
তুমি সেই নিউজ টো নিশ্চয় শুনিছা যে যাদৱ পায়েঙৰ ঘৰত কিছু লোকে আক্ৰমণ কৰিছে তে তেওঁ কিছুমান কামত বাধা দিছিলে যে নদীৰ পৰা শিল বালি উঠোৱাৰ ক্ষেত্ৰত বা কিবা কিবি ক্ষেত্ৰত গছ-গছনি কথা কটাৰ ক্ষেত্ৰত বাধা দিয়াৰ কাৰণে তেনেকুৱা হৈছিলে হয়নে
হয় হয় হয়
গতিকে তুমি সেইটো কথা আমাৰ মানুহবিলাকৰ মানসিকতাটো কি ক'বা
মানসিক মানুহৰ মানসিকতা বহুত বেয়া কাৰণ তেওঁ ইমান ভাল কাম কৰি আছে তেওঁৰ ঘৰত আক্ৰমণ কৰিছে বালি মানে মাত যদি পানীপা নৈপা যদি শিল বালি যদি উঠোৱা হয় তেতিয়া নৈখন তললে নামি যাব তেতিয়াতো নে পানীৰ অভাৱ হ'ব গহনীয়া হব আৰু তেওঁ মূলাই কাঠনিখন জ্বলাই দিয়া হৈছিলে তাৰ হেৰিঅ সময়ত কেইদিনমানৰ আগত সেইটোতো বহুত বেয়া কাম কৰিছে আপুনি
হয় হয় হয় হয় গতিকে আগতীয়াকে আমি আহ এইখিনি কথা তুমি অলৰেডি কলাই যে আমাৰ হিৰৰ কথাখিনি যোনখিনি মোলাই কাঠনিৰ কথা অলৰেডি গোটেইখিনি তুমি কৈ দিলা হয় নে এতিয়া গতিকে আ উম গতিকে মই ভাবিছো তুমি সেইখিনি কথা আমি আ গোটেইখিনি বনজ পানীৰ কথা বন হিয়ৰ কথা পালো এতিয়া দ্বিতীয় কথা আমি অলপ খ খনিজ সম্পদৰ ফালে যাওঁ খনিজ সম্পদৰ ক্ষেত্ৰত তুমি কি ক'বা এতিয়া যিমান বোৰ আমি খনিজ সম্পদ ব্যবহাৰ কৰি আছো
হয় হয় হয়
সেই খনিজ খনিজ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত তুমি কি কবা যে আগৰ পৰা আজিকালি খনিজ সম্পদৰ ব্যৱহাৰটো খুব কম দেখা পোৱা গৈছে
হয় হয়
এতিয়া আমি টো পৰম্পৰাগত শক্তিসমূহো ব্যৱহাৰ কৰি থাকিব নোৱাৰো যে পেট্ৰল ডিজেল সেইসমূহ যোনবিলাক আছিলে খনিজ সম্পদ সেই খনিজ সম্পদসমূহৰ আজি আমি বিকল্প সন্ধান বিচাৰ বিচাৰিছো আমি এ যাৰ ফল স্বৰূপে ইলেক্ট্ৰিক সৌৰশক্তি ৰা চালিত ত যান আমি ব্যৱহাৰ কৰো হয়নে গতিকে এ এতিয়া আমি সেইটো কথাটো আচলতে এইটো নহয় যে আমি বিকল্ ব্যৱহাৰ কৰিছো মই আচলতে এইটো কব বিচাৰিছো যে যেতিয়া আমি সেইখিনি ব্যৱহাৰ কৰিছো আমি আহ সেইখিনি আচলতে এডায় পিছত যেতিয়া আমি ভাবিছো যে আমাৰ সেই খনিজ সম্পদ বিলাক এদাই হব তেতিয়া আমি আচ আচলতে সেই বস্তুত ব্যৱহাৰ কৰি লৈ লৈছো তুমি কি ভাবা এইবিলাক সংৰক্ষণ কৰিব লাগে নে নালাগে মানে আমি আ যিমানবোৰ এতিয়া আমি খনিজ সম্পদ ব্যৱহাৰ কৰি আছো পেট্ৰল ডিজেল এইবিলাক আমি সংৰক্ষণ কৰিব লাগেনে নালাগে
আমাৰ পেট্ৰল ডিজেলটো সংৰক্ষণ কৰিব লাগে কাৰণ সংৰক্ষণ নক কৰিলে আমাৰ পিছৰ মানে কেনেবাকে যদি দৰকাৰ হয় আমাৰ সেইটো হাতত নাথাকিব তেনেকুৱাই হেই আৰু যদি সংৰক্ষণ নকৰে মানে বহুত পৰিমাণৰ অসুবিধা হ'ব মানে আমাৰ
হয় হয় হয় হয় হয় গতিকে আ গতিকে সেইখিনিয়ে কথাল কথাটো আচলতে বনজ সম্পদ খনিজ সম্পদৰ কথা আমি অলৰেডি পাতিছোৱে ইয়াৰওপৰি আ আমি অলপ জল সম্পদৰ কথা শেষত আলোচনা কৰি আমি সামৰণি মাৰিম এতিয়া আ অকমান জলচ সম্পদ ফালে যাওঁ জলচ বুলি ক'লে মাটিত আমাৰ পানীত পোৱা তোমাৰ যিমানবোৰ ব হেৰি আছিলে প্ৰাণী আছিলে পানীত থকা বা উদ্ভিদ আছিলে উদ দ্ভিদ আছিলে তাৰপিছতে তাত পোৱা পোক পতংগ এইবিলাক গোটেইবিলাক হৈছে বনজ মানে চৰি জলজ প্ৰানী এতিয়া আমি অকমান আমাৰ ব্ৰ ব্ৰহ্মপুত্ৰ খনৰ বিষয়ে অকমান চাম ব্ৰহ্মপুত্ৰত আজিকালি বৰ্তমান শিহু দেখা পোৱা নাযায় হয় নে নহয় মাছক মাছৰ মাছৰ পৰিমাণ খুব কম আৰু ব্ৰহ্মপুত্ৰ নদী নদীখনে হওক বা আমাৰ ভাৰতৰ গংগা নদীখন হহক তুমি যোনখন আমি হিন্দু ধৰ্মৰ আটাইতকৈ পবিত্ৰ নদী বুলি মানো সেই নদীখনে আটাইতকৈ আ আ প্ৰদূষিত নদী সেই ক্ষেত্ৰত তুমি কি কবা এই বনজ বনজ অ মানে চৰি জলজ সম্পদ বিলাক আমি ধ্বংস কৰি আছো। যে আমি সিহঁতক সংৰক্ষণ কৰিছোঁ।
আমি জলজ সম্পদ বহুত ধ্বংস কৰিছোঁ কাৰণ আমি তাত উমঁ' গংগা নদীৰ কথা কৈছা তুমি, গংগা নদীত চবতছে বেছি মানে এইটো ফেক্টৰীৰ গোটেই প্ৰদূষিত পানী তাত হেৰি দিয়া হয়। সেইটো কৰিতো আমাৰ বহুত বনাছ মানে জলসম্পদ মৃতু মুখত পৰিছে আৰু বহুত জলজ সম্পদ তাত দেখিবলৈ নাইকিয়া হৈ গৈছে এনেকুৱা মানে পৰিমাণ হেৰি হৈ গৈছে।
হয়-হয়-হয়, এতিয়া, এতিয়া তুমি আৰু এটা কথা চোৱা আমাৰ আজি ঘৰৰ আগফালৰ খাল-বিল পুখুৰীসমূহত আজিকালি থলুৱা মাছ দেখা পোৱা নাযায় কা ছ দেখা পোৱা নাযায়, কেকুৰাও দেখা পোৱা নাযায়। তুমি এ, সেই ক্ষেত্ৰত অ, কি কবা আমাৰ মানুহৰ কা ৰ্য্য বাবে আচলতে সেই বস্তুবোৰ নাইকিয়া হৈছে হয় নে নহয়। গতিকে আমি সেইস্তুবোৰ সং সংৰক্ষণ কৰা উচিত কাৰণ আজি জলসম্পদ ইমান খিনি অভাৱ, আজিকালি ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰি মাছ মাৰিবলৈ যোৱা মাছমৰীয়াসকল আজিকালি খালি হাতেৰে উভতি আহিবলগীয়া হয়। মাছৰ ইমানখিনি অভাৱ, আমি আজি আমি আজি নদীত প্লাষ্টিক পেলাইছোঁ। আমি আমি আজি নদীত প্লাষ্টিক পেলাইছোঁ, ফেক্টৰীৰ প্ৰদূষিত পানী পেলাইছো বা দ্ৰব্য পেলাইছো যাৰ ফলস্বৰূপে পানীখিনি এ এচিডিক হৈ গৈছে বা খাৰ কিয় হৈ গৈছে। যাৰ ফলস্বৰূপে তাত থকা জীৱ-জন্তুবিলাক বসবাস কৰিব পৰা নাই, উদ্ভিদ বিলাক ৰ মৃত্যু হৈছে বা অভাৱ হৈছে। এতিয়া গুৱাহাটী গুৱাহাটী তুমি যোন ভৰল, ভৰুল নদীৰ কথাও ইয়াৰ আগৰবাৰ উল্লেখ কৰিছিলা। সেই ভৰুল নদী খনৰ কথাও আমি যদি চাবলে যাওঁ ইমান খিনি প্ৰদূষিত কৰিছোঁ গতিকে আমি জলজ সম্পদ বিলাকো আচলতে ধ্বংস কৰি আছোঁ। গতিকে মোৰ বোধেৰে আমি এ এই সম্পদ বিলাক অতি সোনকালে সংৰক্ষণ কৰাৰ পদক্ষেপ হাতত ল'ব লাগে- অতি সোনকালে। কিয়নো যেতিয়া বস্তুটো আমাৰ সময়ৰ হাতৰ পৰা সাৰি যায় তেতিয়া